হেল্ল' অ',। অ', শুনিছো, আপুনি শুনিছে? অ', শুনিছো বোলো আপুনি শুনা পাইছেনে?
অ', অ', শুনিছো।
অ', এই নেটৱকণ প্ৰব্লেম হৈ থাকে।
অ', অ', কি কৰি আছে?
এ আছো এনে, বহি বাহিৰতে ভাত। ভাত পানী খাই হ'ল বাচন চাচন ধুই কৰি। বহি আছো অকমান, আপুনি কি কৈছে? অ', ভাত পানী খোৱা হ'ল আপোনাৰ?
অ', ময়ো খালো দিয়ক আপোনাৰ এটামান বজাতে খালো এই গৰমত। আৰু দুসাঁজকে খোৱা নাই আৰু এসাঁজে খাইছো দিয়ক ইমান গ-
অ হ এই আমাৰো সেই এসাঁজে চলিছে ইমান গৰম
অ।
কি বনালে আজি?
এইয়া হেৰি বনালো আজি মানে ইমান গৰম দিছে, হেৰি আলু, কঠাল গুটি, ভাতকেৰেলা আৰু পটল বইল কৰিলো। তাৰপিছত বইল কৰি আ- পোনাৰ এয়া শুকান হেৰি জলকীয়া কেইটামান মানে, ৰুটি বনোৱা টাৱাৰতে তেল নিদিয়াকৈ ফ্ৰাই কৰিছো আৰু,
অ।
হে তেল নিদিয়াকে, খলাতে ভাজি পেলাই আপোনাৰ পিঁয়াজ অকণমান কাটি তেলতে ভাজি সেই আলু পিটিকাখিনি লগত সানি পেলাই এটা - পিটিকা কৰিলো।
তাৰ পিছত শুকান মাছ আছিল শুকান মাছৰ পিটিকা বনালো।
উম।
তাৰপিছত পটল ফ্ৰাই কৰি ল'লোঁ আৰু তেনেকেই পানী দি পেলাই খাই দিলোঁ আজি।
অ অ অ, ঠিকেই কৰিলে গৰমত আৰু অ অ।
আপুনি কিহৰ লগত খালে?
হা?
আপুনি কিহেৰে খালে ভাত?
মই খালো এইয়া হেৰি দালি বনাইছিলো দালিতে মানে অকণ টেঙা দি দিলো। কোমোৰা অকণ দিলো, তাৰপিছত হে- ৰি, আমাৰো সেই কঁঠাল গুটি আছিলে মানে আমাৰ কি হল কঁঠাল এটা আনিছিলে বজাৰ পৰা, তাৰপিছত কঠালটো মানে কিবা গেছ দিও পকোৱা থাকে নেকি, ধৰিব পৰা নগল অ, পিছত এই আগবেলা মানে কাটিছিলে চবে খাম বুলি পিছত কি হল, এ- হেৰি হ'ল এই গেছ দি পকোৱা কাৰণে মানে ভাল লগা নাই খাবলে, কিবা তে তিতাল টেঙা টেঙা এনেকুৱা নিচিনা লাগিলে, সেয়াই গুটি আছিল। কেইটামান এই আও অকণ ফ্ৰাই কৰা নিচিনাকে কৰিলোঁ।
উম।
অ সেইয়া খা খালো আৰু দিয়ে সেইয়া কঠাল গুটি দালিতে ঐটৈ সেই দিলোঁ ঔটেঙা অকণ দিছোঁ। তাৰপিছত আকৌ কোমোৰা অকণো দিলো। সেনেকে খালোঁ আও
দালিত এই এইখিনি মানে এইটো বতৰত মানে ঔটেঙা খাব লাগে এই আই বস- সন্তৰ কাৰণেও বহুত ভাল আৰু গৰমত মানে, শৰীৰৰো কোনো ধৰণৰ ক্ষতি নকৰে ঔটেঙাটো।
উম উম, চিজনৰ ফল যে এইটো এতিয়া।
অ খাব লাগে।
অ আপোনালোকৰ ফালে আছেনে নাই?
আছে এই আমাৰ আ- ছে, বিচাৰিলে পোৱা যায় মানে, এনেই আমাক ঘৰত নাই বাৰু এনে বজাৰত কিনিলে পোৱা যায় আৰু কম পৰিমাণে।
অ অ অ, আমাৰ এইফালে নাই বজাৰ পৰা কিনি অনে আৰু।
অ ঠাই লৈ লৈ আছে এনে গাঁৱলীয়া অলপ হে ঠাই বিলাকত পোৱা যায় ঘৰে ঘৰে।
অ
ত' আমি যিখিনি ঠাইত আছো আপোনাৰ সেইখিনি নাই আৰু ইমান।
অঁ অঁ
নে বজাৰত কম পৰিমাণে ওলায়।
ওলাই অ বজাৰ বা আমাৰ ইয়াত বজাৰ বাৰ দেওবাৰতো পৰে কালি দেওবাৰ আছিলে। সেই কালি আনিছিল কঠাল আনিছিলে তাৰপিছত ঔটেঙা আনিছিলে, অ
অ অ অ
পকা পকা, সেই কঁঠালটো তাৰ পৰাই আনিছিল এতিয়া কঁঠালটো এনেকুৱাহে হল।
অ তেনেকে হলে কঁঠালটো খাই টেষ্টিয়ে নালাগে।
নেক্সট দেউবাৰ পৰিলেহে এতিয়া সেই মানুহ গৰাকীক ক'ব লাগিব আৰু, সেই মানুহ খিনি আকৌ পাহাৰৰ পৰা আহে মানে যোনে ক, ঠাল ঔটেঙা এনেবিলাক লৈ আহে অঁ গাাজ টেঙা এনেকে, অ গাছ টেঙা এটাও আনিছিলে হেৰি কৰি থৈছো, পিচি থৈছো। পিহনাত পিহুকেইটা থৈ, অ টেঙা কৰিম মানে।
অ, ভাল দিয়ক এইবিলাক বস্তু গৰমত খাব লাগে। এ গাজ, টেঙাটো আপুনি টেঙা কৰি পেলাই কঠাল গু, লগত আঞ্জা খাবচোন, ধুনীয়া লাগে খাবলে গৰমত তেনেকুৱা হে আচলতে খাব লাগে মায় মছ, লা দিয়া বস্তুবোৰ খাবই নালাগে, উম
বাকী খবৰ ভাল আৰু কৰিছে অ অ,
গৰম বন্ধ কাৰণে স্কুলতে কৰি আছিলো স্কুলো বন্ধ ঘৰতে আছো আৰু,
অহ অ অ আমাৰ মোৰনো গৰম বন্ধ কি আৰু এক্সাম মেই চলি আছে।
কিহৰ একজাম?
মই এম এ থাৰ্ড ছেমিষ্টাৰ একজাম দিছোঁ যে,
হয় নেকি, এই মই মই কৰা হয় উ এম এ এতিয়া সিমান মানে পালো হয় মই নকৰিলো যে।
অ অ অ
এয়া প্ৰাইভেট কৈ লৈ ললো, এয়া ৰবাতে ৰহা কলেজ, অঁ কে কেত কৰিছোঁ।
অ অ অ অ সেইটো কি, ৰেগুলাৰ বেছিক ক্লাছ হয় নে, নে এটা বাৰত হয়?
ৰেগুলাৰ হয় আৰু আপুনি প্ৰাইভেটকে ল'লে অন অনলি দেওবাৰে হয়।
অ অ দিয়া ভাৰি হতৰ বাৰু দেওবাৰে হয় বুলি গম পাওঁ।
অ অ ৰেগুলাৰ বেচিকটো ৰেগুলাৰেই হয় বাৰু,
অ
মই প্ৰাইভেট কে লৈছো কাৰণে দেওবাৰে হয় আৰু কালি মোৰ এক্জাম আছিলে। আকৌ এটা পৰহিলে আছে তাৰপিছত নাই আৰু শেষ এইটো থাৰ্ড,
এম এ থাৰড থাৰ্ড ছেম আৰু,
অ।
অ। ঠিকে আছে কৰিব লাগে।
অ সেয়াই সেইফালেই কলেজলৈ গৈছিলোঁ এক্সাম দিবলৈ। ঘূৰি আহোঁতে সেয়া কিনিলৈ আহিলোঁ কিন্তু ধৰি
অ, অ, অ অহ।
মাহঁতে কৈছে তুমিনো চাব নোৱাৰিলা নে এতিয়া মই ভালকে ধৰ কথাৰ কথ চালাওঁ নহ।
অ আমি কঠালত যে ইমান গেছ দি আমি নৰ্মেলি। জানোঁ আৰু হেৰিত যে আপোনাৰ এনেই কিছুমান কল কিবা কিবিত যে গেছ দি পেলাই পকাই বুলি।
অ মইও সেইটো নাজানোঁ আজিহে মই গম পাইছোঁ ৰাতিপুৱা।
অ মই এতিয়া আপুনি কওঁতহে গম পাইছোঁ কঁঠালটোত যে এনেকে কাৰপেট দি পকাই বুলি।
অ কিন্তু ধৰিব নোৱাৰি কঁঠালটোৰ ওপৰত যিমান ধুনীয়া হৈ আছে, একদম অ।
কঠলটো ধৰিব নোৱাৰি দেওচোন আমি পকিলে সাধাৰণতে গম পাওঁ এনেকে টপি দিলে টিপা যোৱাতে আমি পকিছে বুলি ভাৱোঁ। কিন্তু যে সেইটোৱে ভাৱোঁ সেইটো পকা আৰু আনিব লাগে খাব লাগে।
খাব লাগে অ, গৰম যদিও হ'ব কঁঠালটো অকমান কিবা আমেজ এটা লাগে খাই।
অ আৰু এনাৰ্জি এটা পোৱা যায়।
অ এতিয়া আনিছিলো সেয়াহে হ'ল।
অ এইয়া গুটি কেইটাকে খাব আৰু।
তাকে সেয়াকে উলিয়াই থৈ দিলোঁ আৰু পিছত।
যিমান গৰম হ'লেও মানে এই কঁঠালটো যেতিয়া মানে বতৰৰ ফল চিজনৰ ফল চিজনত খাব লাগে।
উম।
তেতিয়া মানে গাত কিবা এটা এনাৰ্জি পোৱা যায়। আমাৰো আছে বাৰু ঘৰতে খাওঁ এই ঘৰত থাকিলে যিকোনো বস্তু খাবলৈ মন নাযা যায় নহয়।
বেলেগৰ পৰা আনি পেলাই খোৱাটো।
নেথাকিলে নাথাকিলেহে য'তে পাওঁ তাৰ পৰা আনিবলৈ মন যায় কিনি খাবলৈ মন যায় নথকা বস্তুটো। থকা বস্তুটো খাবলৈ মন নাযায় আম আছিলে আমাৰ আমো এতিয়া শেষ হৈ গ'ল। মানে ডাঙৰ আম হয় আৰু। থকা কেইদিন খাবলৈ মন নাযায় এতিয়া নাই নহয় এতিয়া মনত পৰিছে আৰু লাহে, লাহে।
অ।
সেইটোৱে ঘৰত থকা বস্তুটো অনিশ্চ হয় মানে নথকা বস্তুটো খুব হেপাহ লাগে খাবলৈ।
অ।
মধুৰিআম আছে বাৰু মধুৰিআম তেতিয়া পাঁচটামান পাৰিলোঁ খালোঁ ভালে লাগিছে।
অ।
কঠাল মধুৰিআমটো আছে আৰু এতিয়া আমটো শেষ হৈ গ'ল আৰু।
অ, অ এই আমাৰ আমাৰ ঘৰত একো নাই নাৰিকল গছজোপা বাহিৰে।
অ, অ।
কলপুলি এটা আজি এক বছৰ এক দেৰ বছৰ হ'ল নেকি ৰোৱা। মানে পুলিবিলাক ওলাই কলৰ থোক চোক এনেকে ওলোৱা নাছিলে। আজি এসপ্তাহ মান হৈছে কলডিল এটা ওলাইছে।
অ'।
উম, সেইটো খোৱা যাব আৰু ঘৰৰ প্ৰতি।
কি ভীম কলনে, চেনি কলনে, কাচকল?
হেৰি মালভোক কল।
অ'। আপোনালোকৰ সিফালে অকল ভীমকল টো দিলহে খায় নে নে চব কলৰে দিল খায় নো?
ভিম কাচকলৰ দিলটো বাহিৰে চব খায়।
অ' আমি কাচকলটোও খাওঁ, মানে বহুতে কয় কাচকলৰ দিলটো কয় বহুতে কয়, কিন্তু আমি যেনেকে বনাও মানে কেহা নালাগে। মানে কাটি লৈ আপোনাৰ নিমখ পানীত
ইমান কে'হা পালো।
মানে কি আমাৰ এতিয়া কাচকল ঘৰত মানে ইমান কাচকল আছে মানে হেৰি আৰু আপোনাৰ দিল এটাৰ পিছত ইটো খাবলৈ হয়য়ে থাকে। তাৰপিছত বহুতে কয় কাচকলৰ দিল আমি নাখাওঁৱে, কিন্তু আমি খাওঁ মানে পেলাই দিবলৈ বেয়া লাগে। আপোনাৰ কাটি কাটি থৈ দিলটো আপ আপোনাৰ নিমখ পানীত আধা ঘন্টা বা এঘন্টা তিয়াই থব লাগে। তেতিয়া মানে তিতা আৰু কে'হা ভাৱটো এক একেবাৰে নাইকিয়া হৈ যায়।
অ'।
অ', নিমখ পানীত তিয়াই থ'ব লাগে। আধা ঘন্টামান থব লাগে নিমখ অলপ কাৰাকে দিব লাগে। অ', কৰিবচোন আপুনি কাটি লব নহয় কাটি ধুনীয়াকে বাচন এটাত আপুনি নিমখ পানী দি তিয়াই থৈ দিব আধা ঘণ্টামান।
ধুনীয়াকে ভাজিব তিতা অকমানো নেলাগে।
অ', অ', ঠিক আছে, এইবাৰ আপোনাৰ আপুনি কোৱা মতে কৰি চাব লাগিব।
অ', কৰিবচোন তাৰপিছত জনাব কেনেকুৱা পালে?
অ', জনাম জনাম।
ইথোকৰ পিছত সিথোক ইথোকৱৰ পিছত সিথোক কল পেলাই থাকে। আৰু দিলটো পেলাই দিবলৈ বেয়া লাগে নহয় আৰু। যিহেতু বস্তু বস্তুটো আইৰণ আছে ন খালে কিবা এটা গাত প্ৰটিন পাম। সেইটো কাৰণে মানে পেলাই নিদিও আৰু, সেই ধুনীয়াকে বনাওঁ আৰু তেনেকে কেতিয়াবা এনেকে জুলীয়া চব্জি কমকে পানী দি সানি খাব পৰা ও বনাও, কেতিয়াবা শুকান ভাজিও বনাও, দাইল চাইল থাকিলে আৰু।
অ'।
ধুনীয়া লাগে খাবলৈ।
আকৌ আমি হেৰি এনেকে খাইছো, ৰহৰ দালি চয়াবিন এনেকে দি খাইছে ন'?
কলৰ দিল নে?
অ', কলৰ দিলত।
নাই অনা তেনেকে। খোৱা নাই। কেনেকে
অ', এনেকে খাই চাবচোন। কলডিলটো তেনেকেই যেনেকে ভাজো আৰু কলডিলে দালিয়ে একেলগে ভাজি ৰহৰ দালিটো আৰু। ৰহৰ দালিটো আগতে বইল কৰি ল'ব লাগিব বাৰু। সেনেকে অকন পিয়াজ আৰু অকন নহৰু দি পেলাই বইল কৰি ল'ব। তাতে চয়াবিন দি দিব, খাই ভাল লাগে।
অ', নহৰু- চহৰু দি বনাব লাগিব আৰু।
অ'। ঠিকে আছে দিয়ক নহ'লে হাঁ ৰাখোঁ পিছত ফোন কৰিম উম।